হেল্ল'
অ'
শুনিছে নে?
শুনিছো কত গৈছো।
ৰুমলৈ গৈ আছো।
আত্ছা।
উম কিহে কৈছ?
মই এনেই আছো দেই এতিয়া।
অ, মই ডিউটিৰ পৰা এতিয়া ৰুমলৈ গৈ আছোঙ আহ ইমান ধূলি ৰাস্তাটো।
কি কম আৰু,,
গৰম কেনেকুৱা পৰিছে?
গৰম কব নালাগে আজি ফটাফটি।
অ।
অ তহতৰফালে? তহঁতৰ ফালে কেনেকুৱা গৰম?
আমাৰ ইয়াত একেই।
অহ, অহ ভাত খালি না?
মই যে ভাত নাই খোৱা ক জনা।
নাই খোৱা?
হৈত
মই নাই ঘোৱা ৰাতিপুৱা। অ ব্ৰেকফাষ্ট কৰি আহিলোঁনং তাৰপিছত একো খোৱাই নাই।
অ অ।
খাবলে হয়।
যিহে গৰম। খাবলৈ হৈছেগে বাৰু, যিহে গৰম ভাত চাত খাবলে মন নাযায়। আগতে স্কুলত পঢ়ি থাকোঁতে ভাল হৈছিলে নহ, গৰম চৰম অনুভৱ কৰিবই নোৱাৰিছিলো। যিমান গৰম হলেও যাব লাগে। অ'। ৰদ বৰষুণ নাই। স্কুলত থাকিলে গৰম অনুভৱ কৰিবই নোৱাৰি।
স্কুলৰ দিন বিলাকে ভাল আছিলে ন?
সেইটোয়ে আকৌ। স্কুললৈ আগতে কিহত গৈছিলি? খোজকাঢ়ি গৈছিলি? কি কৈছ? কি কৈছ?
যোৱা কালি বৰষুণৰ কথা পাতি আছিলো, আজি এতিয়া ৰ'দ ওলাই গল।
সেইটোৱে আকৌ, বতৰৰ কথা বতৰ বিজ্ঞানেও দিব নোৱাৰে। বতৰৰ আগজাননী কোনেও দিব নোৱাৰে।
নাই আজিকালি হেৰি আছে নহয়, ৱেডাৰটো চাই মেলি
জানিব পৰা যায় তথাপিও, মিলি যায় ন কেতিয়াবা কেতিয়াবা।
অ'।
আমাৰ মানে হেই ভূমিকম্পটোহে আগতীয়াকে কোনো গম নাপায়। যে কেতিয়া আহিব বাকী বিলাক যেনিবা বতৰ বি বিজ্ঞানে কয়
হয় হয়। এবাৰ আমি হোষ্টেলত থাকোতে ইমান ডাঙৰ ভূমিকম্প দিছিলে ডাঙৰ বুলিয়ে কৈছো আৰু পুৰা ঘ্ৰাং ঘ্ৰং মানে হিলি গৈছে শুই আছো তাৰপিছত বহুতেতো গমেই নাপালে
অ মোৰ
অ তোপনিত
এইবাৰতো মাজতে ডাঙৰকে দিছিলে নহয় কিমান স্কেলৰ আছিলে সেইটো সেইটো ভূমিকম্পদটো মোৰ ওৱাল ফাটি গলো ম মোৰ ৰোমৰ ওৱাল
অ হয় নেকি
আৰু যদি তেনেকুৱা ভয়তো খাইছিলো বাৰু লাগি
অ কি ৱাল টো ডাইৰেক্ট ফাটি গৈছিলে নে
অলপ অলপকে অলপ অলপ অলপ অলপকে ফাটি গৈছিলে আৰু মই ফটাৰ পাছত দেখিছোঁ ভূমিকম্প দিয়া তা পাছত
হয় নেকি ভয় খাই ভয় লাগিছিলে নাই তাৰপিছত
অ তাৰপিছতো ভয় লাগিবই আৰু এনেকুৱাকে ফাটি গলে এতিয়াও অবশ্যে ফটা চিনটো এতিয়াও আছে তেনেকুৱাকে যদি আকৌ ভূমিকম্প দিয়ে নহয়
অহ।
হয় নেকি? সাৱধান থাকিবা দেই সাৱধান থাকিবা।
উম।
ভূমিকম্প হলে কি কি কৰিবব লাগে জান নাই?
জানো জানো ভূমিকম্প দিলেতো মই ডাইৰেক্ট বিশ্বনাথক সোমাম বুলিয়ে ভাবি থাকো।
মুকলি ঠাইলৈ ওলাব লাগে নাই।
অ' মুকলি জেগাত, মুকলি জেগাতনো এতিয়া ক'ত ওলাম টাউনৰ ভিতৰত থাকো এইফালে গছ আছে ইফালে গছ আছে আকৌ ৰাস্তা ফালে গলে কাৰেণ্টৰ তাঁৰ এইবিলাক। সেইকাৰণে আৰু মই বেচ বুলি ভাবো বিচনাৰ তলখনে আৰু। যদি কেনেবাকে জোৰকে দিয়ে বিচনা তলতে সমান আৰু, তোমালোকৰ নো?
আমাৰো আমিতো উপফ্লৰট থাকো, ভূমিকম্প দিলেতো ডাইৰেক্ট খঁহিয়ে পৰিম চাগে। এনেও মানে হোষ্টেলবিলাক ইমান হেভিকে নবনায় ন। টাউনত থকা বিলাকৰ সঁচাকে বহুত দিগদাৰ।
উম, মানে আমাৰ ফালে ভূমিকম্প নহয় বুলি ন ইঞ্জিনিয়াৰ বিলাকে মানে ভাল ঘৰ বিলাক ভূিকম্পৰ লগত মোকাবিলা কৰিবৰ কাৰণে তেনেকুৱাকে ঘৰ বিলাক নবনাই ইঞ্জিনিয়াৰ বিলাকে। আচলতে আমাৰ আচলতে আমাৰ ফালে নাই আচলতে মানে আমাৰ ভূমিকম্প নহয় ন আচলতে ভালকে কেতিয়া কিমান ডাঙৰকে আহে এইটো কোনেও গম নাপায়, সেইকাৰণে অলপ ভূমিকম্পৰ লগত যা মোকাবিলা কৰিব পাৰে তেনেকুৱাকে বনাব লাগে ন ঘৰ বিলাক। হঠাতে ডাঙৰকে যদি দি দিয়া উনৈশ পঞ্চাছ চনৰ দৰে। তুমি গম পোৱা নাই উনৈশশ পঞ্চাশ চনত যে বহুত ডাঙৰ
এই গম পাও আমাৰ হে আইতা হতি কচল ন।
অ'।
বেলেগৰ মুখতে শুনিছো আৰু সেইবিলাক, শুনোতে মানে ভয় লাগে নিজ যৰ লগত হাললে কেনেকুৱা লাগিব বা।
সেইটো ভূমিকম্পৰ সেই ডাঙৰ ভূমিকম্পটো উৎপত্তি কষ্ট আছিলে জানা নাই?
ক'ত হৈছিলে?
এইটো উৎপত্তি হৈছিলে মানে আমাৰ ওচৰতে মানে শদিয়া।
শদিয়া অ'।
শদিয়াৰ পৰা মানে উৎপত্তি হৈছিলে সে ঊনৈশ পঞ্চাশ চনৰ ভূমিকম্পটো।
অ'।
অহ কিতাপে পত্ৰই পোৱা যায় মানে।
অ' এই কিতাপত কিতাপত কিমান পঢ়িছো। মানে পঢ়া সময়তে মনত থাকে তাৰ পিছত আকৌ মই পাহৰি থাকো। মনতো একে জেগাতে নহয় ন, আজি ইয়াত কিবা কাম কৰিছো কালি তাত কিবা কৰিছোঁ। কামৰ মানে অন্ত নাই বুলি কোৱা নহয়।
হয় হয়। পিছে আইতাহঁতে কিনো কৈছিলে ভূমিকম্পৰ বিষয়ে?
আইতাহতি ভূমিকম্পৰ বিষয়ে তেনেকে বহুত কিবা কিবি কৈছিলে দেই।
মোকো কৈছিলে দেই, আমাৰ আইতা, মাহতেও এতিয়া কয়, আমাৰ পুঠৌও আছে, পুঠৌও কয়। অ', মানে, যে ঊনৈশ পঞ্চাশ চনত, যেতিয়া ভূমিকম্প দিছিলে তেতিয়া মানে, ভাত বনাই থাকোতেই মানে ফাটি যায়। মাটি ফাটি যায়, মাটি ফাটি পানী, মাট, পানী ওলাই যায়। অ', এটা মানে অচলা অৱস্থা হৈ গৈছিলে। তেতিয়া সেই
অ', অ', হয়।
অ'। এতিয়া মানে, কেত তিয়া, কেতিয়া মাটি ফাটি, কেতিয়া পানী ওলাই যায় মানে, কোনো গম নাপায়। সেইকাৰণে, তেতিয়া সেই মানুহ বিলাকে কি কৰিছিলে, দিনতে ভাত বনাই মানে অ' মানে ৰেডি হৈ থাকে আৰু।
সেইটো হয়।
কিবা হ'লে মানে মোকাবিলা কৰিব পাৰে। উম। মানে তেনেকুৱাকে বহুত আগৰ মানুহৰ পৰা শুনিব পোৱা যায় আৰু যে এনেকুৱা আছিলে যে ভূমিকম্পটো বুলি।
অ' হ।
উম।
এ এতিয়া সেইবিলাক আগৰ কথাবোৰ ক'লে মানে আইতাহঁতৰ মানে মুখৰ পৰা কথা শেষ নহয় মানে আৰু। ইটোৰ পাছত সিটো ইটোৰ পাছত টো, আগৰ দিনত এনেকুৱা, আগৰ দিনত তেনেকুৱা, কিমান যে কথা। আৰু এতিয়া বস্তু দৰ-দামবিলাকৰ কথাটো কিমান কয়। হয়নে? অ'- অ'। হুম।
আৰু মানে ভূমিকম- একে বতাহ ধুমুহা দিলেই ভাল আছে যে ভূমিকম্পটো কিন্তু বহুত বেয়া। ভূমিকম্পটো লাগে বতাহ-বৰষুণ দিয়ে দিন দুদিনতে এৰি যাব। কিন্তু ভূমিকম্পটো আকৌ চোৱাচোন, কেতিয়া কি হৈ যায় কোনো গম নাপায় ন'।
অ'।
উম, সেইকাৰণে মই ভাবোঁ যে ভূমিকম্পটো ভাল নাপাওঁ আৰু মই ভাল নাপাওঁ মানে কি আৰু আহিলে মানে ভয় লাগে। মই এইটো ভাল নাপালেতো এইটো নহাকে নাথাকে ন অহা আহিবই আৰু এটা মেইন কথা মানে এইটো নিউজতো দি থাকে এতিয়া প্ৰায় আমাৰ য যোনটো ইণ্ডিয়াৰ মানে প্লেট আছে ন
অ'।
এতিয়া আছে ন সেই প্লেটটো মানে উঠি উঠি গৈ আছে বুলি কৈছে হা নিউজত সেইটো যদি উঠি উঠি গৈ থাকে মানে ভূমিকম্প অহা চান্সটো আৰু আছে মানে। অ', অ', আৰু শুনিচাই চাগে আফ্ৰিকা অ', আ আফ্ৰিকা মহাদেশৰ কোনোবা এটা জেগা যে ফাটি গৈছে মাত ফাটি গৈছে, সেইটো চেপৰেট হৈ মানে বোলে আমাৰ ইণ্ডিয়াত ল অ', ইণ্ডিয়াত লাগি যাবহি বোলে, মানে আমাৰ ভাৰতত লাগি যাবহি বোলে সেই টুকুৰাটো আহি আহি। সেইটো পাছত কি হয় নাজানো আৰু, শ শ বছৰ লাগিব।
অহ মানে আমাৰ না আমাৰ নাতি পুতে দেখ দেখিব নেকি সেইবিলাক
কেবাৰে শ, শ বছৰ পাছত সেইবিলাক হবগৈ আৰু এতিয়া লাহে লাহেহে হৈছে এইবিলাক
অ', হয়তো ক'ব নোৱাৰি নহয় কেতিয়া কি হৈ যা
উম, সেইবোৰ মানে লাহে, লাহে আহি আছে আৰু মানে ভাৰতৰ ফালে
অ', হয়
আৰু যে মাউণ্ট এভাৰেষ্টটো যে প্ৰত্যয়েক দিনাই মানে বাঢ়ি, বাঢ়ি উম গৈ আছে ওখ হৈ, হৈ, গৈ আছে মাউণ্ট এভাৰেষ্ট টো সেইটো গম পোৱা
সেইটো অ',
অ', সেইটো কি কাৰণে হ'ব পৈছেটো টো সেই মানে প্লেট খ উঠি গৈছে
অ', অ',
এইটো ফলতে মানে হৈ গৈছে তেনেকুৱা
অ',
কিমান চেণ্টিমিটাৰ ওখ হয় বুলি কৈছিলে হা মই এদিন পাইছিলো কিন্তু ইমান এইবিলাক সংখ্যাবিলাক মনত নাথাকে দিয়াচোন
হয়, হয়
বাকীতো আমাৰ ফালে চুনামী নাহে সেইটোৱে বহুত ভাল আৰু ন
সেইটোৱে নাই বুলি সৰু, সৰুকে দি থাকে মাজে, মাজে ক'বহে কৰিব নোৱাৰো আমি
নাই, আমাৰ ওচৰত সাগৰ নাই ন সেইকাৰণে চুনামি নাহে আচলতে আমাৰ ফালে বানপানীহে হয় মেইন
কিন্তু বানপানহে অ', চুনামীত স এইফালে সাগৰৰ কাষৰ এইবিলাক ৰাজ্য বিলাকতহে আহে তেতিয়া সাগৰটো ওফন্দি আহি উঠি যায় গম নাপায় মানুহ বিলাকে
অ', হয়
অ', আমি সেইটো কাৰণে এটা মানে ভালকে থাকিব পাৰো আৰু সেইটোটা কিন্তু এতিয়াও আমাৰ অসমত বানপানী হলেও
অ', কি কৈছে বুজি পোৱা নাই, কি, কছিলে
মানে এতিয়া আমাৰ অসমত এতিয়াও বানপানী কিছুমান জেগাত হৈ আছে
আহ, হয় আছে আমাৰ এইটো ডুমডুমাৰ চাইডতে পুৰা বানপানী হৈ যায় মনেে গাওঁ ভিতৰুৱা গাঁওবিলাকত আহিলা খোলা হয় আহ ছাকটো ছাকি নাই আহ,
অ', তেন্তে আজিলৈ ইমানতে সামৰো ন বেলেগ এটা কথা লৈ পাছত আকৌ কথা পাতিম
ঠিক, ঠিক আছে, ঠিক আছে হ'ব দিয়ক